এনেই বহি আছো তুমি কি কৰিছা
মই মই ফিল্ডৰ ফালে আহিছিলো
অ দৌৰি ছা নেকি?
তাকে ভাবিছোঁ অলপ দৌ দিওঁনি। উম ঘৰত থাকি আমনি লাগিছে ওলাই আহিছো।
উম কিবা খালা নাই।
আহ।
কিবা খালা নে?
তাৰ মানে কি একো নাই অ পাৱাৰ এটা খালো।
অ।
পাৱাটা খাই পেলাই এ পঢ়ি আছোঁ।
উম অ ভাত খালোঁ নহয় উথনি ফোন কৰোঁতে ভাত খাইছিলোঁ। এতিয়া নাইখোৱা গৰম উঠিছে নাই।
উঠিছে ত বহুত গৰম মাছ ধৰিলোঁ আজি।
উম।
পালোঁ মাছ অলপ বহুত পালোঁ।
ইমান দেৰি মাছ ধৰিছা।
উম।
বাৰটা বজা পা ধৰিছা নেকি চাৰি।
তিন তিনটা মান তিনিটা মান খাল সিচিছো। গ‌ইছো সিঁচিছো ধৰিছো সিঁচিছো আমাৰ ঘৰৰ পাছ ফালে নহয়। হে ত ঘৰ পাছ ফালে সেইকেইটা।
অ মই তোমালোকৰ পাছ ফালে বুলি ধেই দেখিছিলোঁ মানে। অ তু একেই নিচিনা দেখিলোঁ মানে ভালকে ধৰিব নোৱাৰিলোঁ আও। সৰু এই মেটেকা নিচছিলি নেকি ন। আছিলে নাই। অ মেটেকা অলপ দেখিছিলোঁ।
মেটেকা মাহ মেটেকা মাজত।
অ।
মেটেকা নহয় হেৰিহে আছিল এইটো কচু কচু।
মানে কিবা আছিলেও মুথতে গোটেই যাব হাব বৈ হাবি আছিলে আও।
অ হ।
অ মানে নেটৱৰ্কতো বকে নাছিলেটো।
উম।
আৰু যে নেদেখিলোঁ উম হ
উম মাছ অলপ পালোঁ অক মাছ অলপ পালো আ। নিলো ঘৰলে তাৰপিছত মায়ে বেলেগক দি দিলে।
কেলে।
মায়ে নাখায় মই আও মায়েহে খায় ক মই নাখাওঁ আমাৰ ছোৱালীয়ে নাখায়। মাহী আহিছে মাহীও মাছ মাংস নাখায়েই একো। কিয়া।
নহয় সেই এইটো কি বুলি কয় তিনটাই সেয়া মাছ ভাগ কৰিলা নে কিনো।
তিনিটাই আমি সেয়া মাছ পা পাৱৈত পালোঁ নহয় মাছ দুই কেজি মান পালোঁ।
নহয় তুমি যে দিছিলা যে সেয়া মানে অকল তোমাৰে নে কি।
নহয় নহয় চবৰে। চবৰে উ উ।
এটা এটাকে ভাগ কৰি পেলালা মানে এইটো মাছ এনেকুৱা এইটো মাছ এনেকুৱা।
অ তেনেকে ভাগকৈ পেলালোঁ। হ হ সে ভাগ কৰি পেলাই হেৰি কৰিলোঁ।
উম মো যে ইমান দেই মাছ। যেনে ডাঙৰ মাছ নাপালে মানে
ডাঙৰ মাছ নাপালো সৰু মাছ সৰু সৰু এ এনেকে পানী বৈ থকা খালহে ইমান হেৰি নহয় নহয়
আহ এ আমি আজি ৰাস্তাত গৈ থাকোতে
উম
আমাৰ পথাৰত চাব লাগিব যদি ইমান ৰদ তোমাৰ একদম মাটি হাল ভালহে মাছ ওলাই
উম
এইপিনে চাবলৈ গৈছিলোঁ নাই পানীবোৰ লেতেৰা লেতেৰা
অহ পুখুৰীত ধৰিব লাগিছিলে আকৌ বৰশীটো টোপাত
বৰশী টোপাই চিলে নহয় আজি চাৰিটা নে পাঁচটামান পালে আমাৰ পুখুৰীত নহয় পাছফালৰ জানত মাই হেৰি কৰিছিলে
কোনে টোপাইছিলে। কি মাছ পালে বা কি মাছ পালে
কাৱৈ
হ
কাৱৈ মাছ পালে
আচ্ছা
আমাৰ বৰখিত আমাৰ বৰখিত নোখোটিলে
খাবলে ভাল পোৱা নে
বেয়া পাও
মাছ খালে ভাল আকৌ
মই পুঠি মাছ খাই ভাল পাওঁ এইবিলাক বেয়া পাওঁ
অ মাছেই খাই বেয়া পাও
ডাঙৰ মাছ এই মাছৰ যে মাছকণ যে সেইকণ খাই ভাল পাওঁ ডাঙৰ মাছো এই মানে মাছ যো যি মাছটো যে সেটো বেয়া পাও মিডিয়াম চাইজৰ সেইটো বেয়া পাও মাহত ঘৰতে আছে নে মহীলে আহিলে লিক
মাহী আহিলে?
আহিলে।
ওম
অ
ৰাতিপুৱা লৈ আহিছো ৰাতিপুৱা যে ভাজি বনাবলৈ লৈছিলো যে মই যে তেতিয়া ভাজিখনন বনাওতেনে বনাই পেলাই গেছত উঠাই পেলাই মই মাহীক লৈ আহিলো।
কেতিয়াই গ'লা মই গমেই নাপালো।
উম গলো ডাইৰেক্ট গৈছো হেৰিয়া সেয়ত পা বহ পাইছোহি যে মাহী আহি পালেহি‌ তাৰ পাছত আকৌ আহি পেলাই ডাইৰেক্ট লৈ আহি ঘৰত সোমাইছো আহি পেলাই চাউল আনিবলৈ গ'লো তাৰ পিছত ছোৱালী এটি এম টো হেৰি কৰিলে গুগল পে খুলিলো নহয় গুগল পে খুলিলো পইচা কিমান চ চাইছিলোঁ ডেৰশ টকা আছে মোলে মাৰি দিলোঁ তাৰপছত মই আহি পেলাই ঘৰৰ পৰা পলালো
ঘৰৰ পৰা পলাই মাছ ধৰিলোগে মাছ ধৰি পেলাই পাৰ্চেল এটা আহিছিলে চেন এপটোৰ পৰা আহিলে নহয় চোলাটো দেখিছিলা নাই ভিডিঅ' দিয়াই নাই ৰবা দিব লাগিব।
তাৰপিছতেই চেন এপটোৰ সি চেইল হাই পাৰ্চেল লৈ আহিছিলে আকৌ পাৰ্চেলটো ললোঁ
এ কত আছা এতিয়া তুমি? হেল্ল'
কেনেকুৱা আহিছে কাপোৰটো
নেটৱৰ্ক থকা জেগাত যোৱা ক।
শুনিছা নাই? অ শুনিছো। মোৰ এ নেটৱৰ্ক না তোমাৰ তাত নেটৱৰ্ক নাই।
এ মোৰ ইয়াত আছে মোৰ ফাইভ জি চলি আছেতো।
এতিয়া শুনিছা নাই?
শুনিছো অ।
শুনিছা নে? অ।
শুনিছো এতিয়া শুনিছো।
শুনি আছো।
কোৱা?
কোৱা?
কুঁহিহঁত ক'ত গ'ল?
আইতো ঘৰতে আছো, মাহঁতে নাই।
মাহঁত কত গল?
মাঁহত বিফিয়ালে যাম বুলি কৈছিলে, তাৰ পিছতে নাৰায়ণপুৰলৈ গলে নে।
কেলে বা?
এই বিয়া বজাৰ কৰিবলে।
কা বিয়া?
পেজেন আনিবলৈ বাহ ভাগ।
অ অ অ
পেজেন আনিবলৈ গৈছে।
উম ফিল্ডৰ মানুহবোৰ আহিলে আহি পেলাই দৌৰিবলৈ দৌৰিব লাগে সবে গেম খেলি আছে।
হম
গেমতে ব্যস্ত হয়। কি বস্তু?
মনো জীৱছে
তাকেই হে
উ
কোৱা?
হম
কোৱা
আজি ভাত কিহে বনাবা?
তাপিছত জানো ভাত কিহে বনাই, মাহীকে বনাবলৈ দিম নেকি মাহীয়েকে বনাব ভাত কিহে বনাই জানো।
মাছ মাংস নাখায়।
পায়নিক
উম হম
হয়।
মাহীয়ে কাম এটা কথা কৈছিলে তাকে ভাবিছো কি কওঁ।
কি কাম?
মাহীহঁতে যি কাম কৰি আছে তেনেকুৱাই। এনেকে চাৰ্ভে কৰিব লাগে সপ্তাহৰ সপ্তাহৰ আঠ দিন মানে। মাহৰ আঠ দিন ন দিন মান হয় তেনেকুৱা মানে। ভাবিছো তাকে কিছ- কি কওঁ ভাবি আছো তাকে। জেগা মানে কোনো ডেষ্টিশ্যন নাই আজি ইয়াত হ'ব পাৰে কাইলে তাত হ'ব পাৰে পৰহিলে তাত হ'ব তেনেকুৱা।
উম।
তাকে সেইটো ওলালেহে কব আৰু ভেকেঞ্চিটো।
উম।
উম।
কোৱা।
উম কোৱা তাকে মাহঁতে নুপুৱাহি হল।
মাহত কত গল?
তাকে নাইবলে কৈছিলে যে।
অ অ।
তে পোৱাহিয়ে নাই সন্ধিয়া হল।
সন্ধিয়া কি।
সন্ধিয়া হল বোলো।
উম।
বৌ নাই ঘৰত।
আচ্ছা খাব গলো গৰু চৰু কোনে বান্ধিলে?
গৰু নিজেআহিলে যে সোমাই আছে হবলা গৰু।
উম।
সোমাই থাকে নিজে আহি পোৱালটো নাই নহয়। এৰি নিদিয়ে অ নাই আনিল নে কি জানো এয়ালে দি থয় বাৰু।
হ।
অ খুলি দিলে মানে নিজে আহি পেলাই ঘৰৰ ভিতৰত থাকেহি।
উম ককাটো হেৰি কৰিব নোৱায়ে।
নোৱাৰে অ। ককা শুই আছে।
কি বস্তু।
ককা বোলো শুই আছে।
উম ককা।
চাহ তাহ খালা নে নাই কিবা কিবি খাবা খালা নে নাই কিবা কিবি।
নাই আথনিতে ভাত খালো নহয় আবেলি।
উম।
লগা নাই অ গৰমত কি খাই থাকিবা।
আজি আমাৰ হাহ খোৱা কথা আছে এই আমাৰ মামাহতৰ। হাহ এটা লবলৈ কৈছে খাই দিম আজি
হেট।
ভাল ব ভাল পাওঁ বাৰু হ'লও কি জানো কি কওঁ।
শুব নোৱাৰা হবা ৰাতিখন হাঁহ খাই লৈ।
অবিনাশ দা কু থব লাগে যাব লাগে।
তুমি কি যাবা‌?
চবজাব।
ওহ
উম মই নাযাবও পাওঁ মো খং উঠি আছে।
কেলেবা?
এনে।
কোৱা আক।
কম পাছতকে কম
অ কে
ফোন কিনিলে নহয় মই কৈছো ফোনটো এইটো ফোন নেকি- কিনিবা কোন সেইটো কিনি কিনি কিনি দিছে-
কি হলো-
উম
কি বুল কি বুল
কি বুল মানে সেই মটৰ ওলা যে
কেমেৰা ভাল লাগি-
ভালে থাকে জানো মই লগ পোৱা নাই ন ক'তনো আছে কিনোকৈছে একোৱে গম পোৱা নাই। ক
অ মোক অথ জিম অথি জিমকে মানে মোক সুধি আছিলে অবিনাশ দাস আহিলে নাই তাৰপা মই বল মই গম নাপাওঁ নহয়। ত কৈছে তাৰাপৰা কৈছে এ নহয় দিনৰ দেই তোমাৰ এটামান বজাত যোৱাতে- দাদা মোক তোমাক সুধিবলৈ গৈছিলে তাৰপিছত মই মইো সি মাছ ধৰি আছে নহয়। এতিয়া সিৰিলে সি মই যে হেৰি হললে যে ফোন কৰিছোঁ তোমালোকে ভায়া ৰিচিভ কৰিছিলে আজি
উম
তাৰ পাছতে সুধিছিলে মানে আকৌ মই ফোন কৰিবলৈও বেয়া পালো মইনো- কি আ পেললে ফোন কৰিম বুলি কৈছে তেতিয়া সুধিম বাৰু কলো- উ তে তাৰ পিছত হেৰি তাই তেতিয় কৈছিলে। ভায়েকে কৈছিলে হেনো অহা নাই বুলি-
অহা নাছিলে ভাইহঁতে সিহঁতে দুটামান বজাত দুটামান বজাত হেৰি হয়। অ অবিনাশ দা ফোন কৰিছে বান্ধৰডোৱালে মাতিছিলে ফোন কিনিবলৈ তাৰপিছতকৌ বান্ধদাল গৈ পাক ফোন এটা কিনি দিছে।
অ কৈছে কি হেৰি ৰিমপি কৈছে মানে কিফ এটা দিব বুলি।
ডিপ এটা দিব।
এনেই আছো
তাই কৰিছিলে নো গিফ্ট দিম বুলি
অ তাক কৈছিলে হেনো তাৰপৰা সি হেৰিয় জিম্পীক কৈছে।
আহ আহ
ঠিক ভিডিঅ' কল কৰি দেখুৱাই আছে ফোনটো
আহ
উম
মোক এতিয়া হেৰি কৰি আছিলে মেছেজ কৰি আছিলে মাতিছে ক'ত আছে কি কথা সুধিছে মোক লাইছো। তেনে হলে পাৰ্টি কিহব কৈছলে দিব লাগিব।
ব
সেৰি অৰবিন্দ অৰবিন্দ ক
গছ
হেৰি গৈছিলে সি সিহে ইমান হেৰি হৈ পেলাই স এতিয়াতো
অ কি বস্ত
টু জি ফোন টু জি
আহ
টু জি ফোন চলাই আছে। এতিয়া ফৰ জি ফাইভ জি ওলাল লাগে তথাপিতে টু জি ফোনে চলাই আছে
আহ